হেল্ল'
হেল্ল' হেল্ল' হয়, হয় নাই ব্যস্ত নাই ফ্ৰী আছোঁ। আহ, আপোনাৰ খবৰ ভাল?
অঁ
হয় হয়। হয় আছোঁ ভালে। আপোনাৰ হয়। হয় খোৱা লোৱা হৈ গল? হয় গল, আপোনাৰ হ'ল? হেল্ল'
অ অ', খাই লৈ অকমান বহিলো, অ' শুনা পাইছেনে? শুনা পাইছেনে? অ', খাই লৈ অকমান বহিলো। সেই সেই কাৰেণ সেইটোকে ভাবিলোঁ আপোনাক এবাৰ খবৰ লওঁ।
হয় হয় হয়, ভালেই কৰিলে বাৰু, মোৰো মনত পৰি আছিল।
হা হা উম।
হয় হয়।
উম এতিয়াটো গৰমৰ দিন আহিছে বাৰু আপোনালোকৰ পিনে এতিয়া, বজাৰ বোৰ কেনেকুৱা?
হয়, বজাৰ বুলি ক'বলৈ গ'লে বজাৰ বিশেষ ভালে আৰু বেয়া নহয় কিন্তু, মূল্য বৃদ্ধি অলপ হোৱাৰ বাবে কিছুমান ক্ষেত্ৰত কিছুমান ব্যৱসায় কমি যোৱা নিচিনা হৈছে আৰু কিছুমান এনেকুৱা আৰু ব্যয়ৱসায়ত প্ৰভাৱ পৰিছে আৰু মূল্য বৃদ্ধিয়ে কিন্তু এতিয়া আজিকালি হয়, দেখিবলৈ পোৱা যায়, কিছুমান মহিলা মহিলা মানুহো বহুত ধৰণৰ ব্যৱসায় কৰিবলৈ ওলাইছে। আগৰ দিনত যেনেকে অকল লৰাহে বজাৰ বজাৰ কৰিছিল, বা অ', যিকোনো ব্যৱসায় প্ৰতিস্থাপনৰ আছিল কিন্তু আজিকালি বহুখিনি ক্ষেত্ৰতে মহিলা কিনে স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা যায়।
হয়, হয়, হয়।
ক্ষেত্ৰ আৰু ভাল হৈছে আৰু হয়, হয়।
অ, এইটো আপুনি ঠিক কৈছে আগৰ দিনত কিন্তু ব্যৱসায় বুলি ক'লে অকল পুৰুষৰ বাবে বুলিয়ে ভবা আছিলে।
হয়, হয়।
আৰু আজিকালিতো অসমৰে ধৰি লওক বহু মহিলা নিজ ব্যৱসায় আৰম্ভ কৰি আহি আছে।
হয়, হয়।
আগতে ইমান দেখা নাছিলো কিন্তু এতিয়া প্ৰায় সকলো ঠাইতে মহিলাসকলে কিবা নহয় কিবা এটা ব্যৱসায় কৰিয়ে আছে।
হয়, হয়।
আৰু আন ঠাইততো ধৰি লওক মিজোৰাম বা নাগালেণ্ড আৰু ইপিনে আমাৰ মেঘালয়ৰ পিনেতো প্ৰায় মহিলাাসকলে বেছিভাগ মানে ব্যৱসায় কৰে এইপিনেতো আহ তেখেতৰ সকলৰ মানে যিবোৰ অ, হাজবেণ্ড বিলাকো ধৰি লওক আহ, ইমান দেখা নাযায় কি কাম কৰে সেইটোতো গম নাপাওঁ। কিন্তু আহ, যিকোনো বজাৰত ধৰি লওক যিকোনো সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত ধৰি লওক, প্ৰায় মহিলাসকলে কৰে। আৰু এইটোৰ প্ৰভাৱ এতিয়া আমাৰ অসমতো বহুত দেখা দিছে।
হয়।
তাৰ লগতে এতিয়া আপুনি হয়তো নিশ্চয় আহ, লক্ষ্য কৰিছে। প্ৰায় আজিকালি এ, নৱ প্ৰজন্ম বোৰৰ এই ৰাস্তাত বা কৰ'বাত অ, আমাৰ সৰু, সৰু বজাৰ বোৰত ফল-মূলৰ ৰস বা বা ফল-মূলৰ কাটি পেলাই বিক্ৰী কৰা দেখা যায় হয়নে।
হয়, হয়, হয়। এতিয়া হয়, বহুখিন ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আহ' মহিলাসকলৰ এনেকুৱা বা বজাৰত, অ, ৰাস্তাৰ কাষত বা বজাৰৰ ভিতৰত এনেকে বহুত ধৰণৰ ফল-মূল কাটি পেলাই হেনেকুৱা ব্যৱসায় প্ৰতিষ্ঠাপন বন্ধ কৰিছে। সেইবিলাক কৰাৰ ফলত আচলতে তেওঁ নিজেও স্বাৱলম্বী হবলৈ পাই দিছে আৰু আমাকো খুব ধুনীয়া এটা খাদ্য, প্ৰণ খাদ্য দিবলৈ সক্ষম হৈছে, আমিও খাই পেলাই ভাল পাইছো। আৰু আচলতে যিকোনো, খাদ্য বস্তুবিলাক আচলতে যদি মহিলাই আমাক দিয়ে। এতিয়া আমাৰ আচলতে ভাল হয়। মানে মহিলাসকলে আচলতে যোনটো পৰিষ্কাৰ পৰিচ্ছন্নতা সেইটো আছে বেছিকে ভালদৰে বজাই ৰাখিব পাৰে। মোৰ অলপ সেনেকুৱা অনুভৱ হয় আৰু।
হয়, হয়। অ, আৰু টাউনবোৰত যিবিলাক মানুহ থাকে। আজিকালিতো ব্যৱসায়ৰ কাৰণে ধৰি লওক বা চাকৰিৰ কাৰণে বা বিভিন্ন কাৰণত আজিকালিতো দেখা যায়। বেছিভাগ টাউনতে থাকে। আৰু অ, চহৰত থাকে। সেইফালে তেনেকুৱা গাঁৱৰ পৰিৱেশতটো নাথাকে যে লডাৰু পিঠা-খোৱা বা বিহুৰ সময়ত যেনেকৈ আমি ভোগালী বিহুত খাওঁ বা ৰঙালী বিহুত খাওঁ তেনেকৈ অ, তাহাঁতে সুযোগ সুবিধাও নাপায় দিয়কচোন। তেওঁলোকে ঘৰতে লাৰু পিঠা বনাই পেলাই তেনেকে খোৱাৰ সুযোগ সুবিধাও নাপায়। এই দেখিবলৈ পোৱা গৈছে যে, প্ৰায় মহিলাবোৰে ঘৰত তে পিঠা, লাৰু, আচাৰ আৰু জলপান বনাই বনাই বিক্ৰী কৰিছে। সেইটোৰ কাৰণে আচলতে তেখেতসকলৰো ভাল হৈছে যে আ এটা টকা ইনকাম কৰিব পাৰিছে। তাৰ লগতে যিবিলাকে খাব পাইছে বা টকা দি হ'লেও যে সেইটো উপভোগ কৰিব পাৰিছে সেইটোও এটা ভাল হৈছে মোৰ মতে।
হয় হয় বহুতখিনি ক্ষেত্ৰত ভাল হৈছে এইটো হয়।
বহুত সময়ত তেওঁ ইমান অৰ্ডাৰ অৰ্ডাৰ পায় হয় নে নাই?
হয় হয় হয় সেইটো ক্ষেত্ৰত হয়, তেওঁলোকো স্বাৱলম্বী হ'ব পাৰিছে আৰু হয়।
হয় হয় হয় লগত তে যিয়ে খাবলৈ পাইছে ধৰি লওক গা গাঁৱৰ অ যিহেতু আজিকালি এই সিহঁতেও বহুতো ঠাইলে এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াও এতিয়া সুবিধা হৈছে বৰ সহজতে গৈ পাই এদিনৰ ভিতৰতে সেই হিচাপ তটো টাউনত টো ধৰি লওক আহ ওচৰ-চুবুৰীয়াৰ বা কিছুমান তেওঁলোকৰ আলহী আহিলেও সেই কিনি নি পেলাই হ'লেও যে সেই গাঁৱৰো সোৱাদটো অনুভৱ কৰিব পাৰিছে সেইটো এটা ভাল হৈছে।
হয় হয় বহুত ভাল হৈছে হয়। আৰু আপোনাৰ যোনটো হয় হয় বিহুৰ বিহুৰ যোনটো পৰম্পৰা তেওঁলোকে যিহেতু সেই বস্তু বনাব নোৱাৰে সেইটো আচলতে পৰম্পৰাটো পালন কৰিব নোৱাৰিলো হয় কিন্তু যেতিয়া সেইবিলাক আহ কিনি পেলাই আনিব পাৰিছে ঘৰত তেতিয়া সেই যোনটো বিহুত আমাৰ পৰম্পৰা লাৰু, পিঠা খোৱা সেইটো পৰম্পৰাটোও পালন কৰিব পাৰিছে। সেইখিনি ক্ষেত্ৰত বহুতখিনি ভাল হৈছে কিন্তু।
হয় হয় হয় হয়। আৰু বহু আ মহিলাসকলে আ তাঁতশালত গামোচা, মেখেলা-চাদৰ বা বিভিন্ন কাপোৰবোৰো আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে বিক্ৰী কৰিব পাৰিছে। এতিয়া এইবোৰ কেৱল বজাৰতে নহয় অনলাইনত বিক্ৰী হয়। বহু মানুহ অসমৰ বাহিৰৰ পৰাও অৰ্ডাৰ দিব পাৰে। খোৱা-লোৱাৰ পৰা আদি কৰি কাপোৰ-কানি বাহিৰত থাকি পেলাইও এতিয়া লণ্ডন, আমেৰিকাত থাকি পেলাইও ইমানখিনি আমাৰ সুবিধা হৈছে যে বস্তু এঠাইৰ পৰা আন ঠাইলৈ বৰ সহজে গৈ পায়। হয়নে? প্ৰযুক্তিও এতিয়া মহিলাসকলৰ বাবে নতুন নতুন সুযোগ সৃষ্টি কৰিছে। আৰু কেৱল কাপোৰেই নহয় বাঁহ, বেতৰ সামগ্ৰী হাতেৰে বনোৱা আ গহনা, ফুলদানি, জাপি আদিও বহু মহিলা বিক্ৰী কৰি আছে।
হয় হয়।
আচলতে এইবোৰে অসমৰ থলুৱা সংস্কৃতিকো জীয়াই ৰাখিছে।
হয় হয় হয় বহুখিনি ক্ষেত্ৰত আহিছে হয়। আৰু আপুনি দেখিবলৈ পোৱা যায় হয় হয় হয় আগত আপোনাৰ এতিয়া যোনবিলাক আগৰ দিনত অপোনাৰ ঊলৰে ট্ৰাই বস্তু কিছুমান ট ট্ৰাই কৰিছিল। কিছু-কিছুমান ক্ষেত্ৰত মাজতে নাই-নাইকিয়া হৈ গৈছিল, কিন্তু এতিয়া আৰু যোনবিলাক মহিলাই বা ছোৱালীয়ে ছোৱালীবিলাকে খুব, খুব ধুনীয়া ধৰণৰ সেনেকুৱা বস্তু বনাই পেলাই, ছচিয়েল মিডিয়া থ্ৰু দি এনেকে বিক্ৰী কৰিব পাৰিছে বা নিজৰ প্ৰিয়জনক উপহাৰো দিব পাৰিছে আপোনজনকো উপহাৰ দিব পাৰিছে। এনেকুৱা দেখিবলৈ পোৱা গৈছে। কিন্তু আচলতে কিছু ক্ষেত্ৰত হয় ছচিয়েল মিডিয়াকো, ছচিয়েল মিডিয়াকো ধন্যবাদ দিব লাগিব যে আজি সেইখিনি অ', উপলব্ধ কৰিব পাৰিছে আৰু ইউটিউবৰ সহায়ত আচলতে বহুতো ধৰণৰ সেনেকুৱা বস্তু বনাব শিকিব পাৰিছে। আৰু আনক দেখিও নিজেও আৰু বেলেগক সেইকাৰণে উপকৃত হ'ব পাৰিছোঁ আমি।
হয়, হয়।
হয়,
তেন্তে স্থানীয় অ', শুনিছেনে? শুন-শুনা পাইছেনে?
হয়, হয়, শুনিছোঁ, শুনিছোঁ।
অ'। অ', যদিহে আমি থলুৱা সামগ্ৰীবোৰ কিনো তেন্তে স্থানীয় শিল্পী আৰু ব্যৱসায় সকলেও উৎসাহ বাঢ়ে।
হয়, হয়, হয়, হয়।
আৰু আ, আত্মবিশ্বাসৰ লগতে আ আমাৰ ধৈৰ্য শক্তিবোৰো বাঢ়ে। কিন্তু আৰম্ভণিতে লাভ কম হ'ব পাৰে কিন্তু হাৰ নামানিলে হ সফলতা এদিন নহয় এদিন হ'বয়ে।
হয়, হয় নিশ্চয় হ'ব হয়।
হয়, সততা আৰু ভাল ব্যৱহাৰো বহুত দৰকাৰ কিন্তু। কাৰণ গ্ৰাহকে বিশ্বাস কৰিলেহে ব্যৱসায় নিজে আহ, আগবাঢ়ে।
হয়, যিকোনো এটা ব্যৱসায় কৰাৰ আঁৰত আচলতে ভাল ব্যৱহাৰো হ'ব লাগে, তেওঁৰ যেতিয়া হয়, হয়। যেতিয়া ভাল ব্যৱহাৰ হ'ব তেন্তিয়া হ'লে কাষ্টমাৰো বাঢ়িব আৰু মানুহবিলাক আহিও ভাল পাব।
হয়, হয়।
আৰু আপোনাৰ যোনটো কোৱালি
হয়, হয়, এইটো কিন্তু কোৱালিটিটো কিন্তু আপুনি যিটো ক'ব বিচাৰিছিলে কোৱালিটিটো কিন্তু এতিয়া মানুহবোৰে আচলতে দামতটো নাচায়। এইটো চাইছে যে বস্তুতোটো উপযগী হয়, নে নাই!
হয়, হয়, হয়।
কাৰণ এতিয়া মানুহবোৰ বহুত নিজৰ স্বাস্থ্যক লগ ধই লৈ ধৰি লওঁক আৰু মানে স সকলো বস্তুৰে এতিয়া মানুহবোৰে উপযোগিতাটো চাই, যে বস্তু অ', আমি লাগা হ'লে অকমান বেছি টকা দি হ'লে ল'ম কিন্তু ভাল হ'ব লাগে।
হয়, হয়।
আৰুতো চৰকাৰেও মহিলাসকল সকলক উদ্যেকতাসকলৰ বাবে বহু আঁচনি দি আহিছে আৰু এতিয়াও
এতিয়াও চলাইয়ে আছে, হয়।
যদি সঠিক তথ্য পায় তেন্ততো
ত' বহু মহিলাই সুবিধা লাভ কৰিব পাৰে। হয়, হয়। সেইখিনি ক্ষেত্ৰত আচলতে চৰকাৰে বহুখিনি সুবিধা কৰিছে হয়।
সকলৰ ক্ষেত্ৰত বিশেষকে
হয়, হয়।
আৰুতো সুযোগ পালে নিশ্চয় অ, বিশেষ অসমৰ থলুৱা সামগ্ৰীক দেশ-বিদেশলৈকে পৰিচিত কৰিব পাৰে। আৰু এইটো আচলতে হৈও আছে আমাৰ আহ, সামাজিক মাধ্যয়মৰ জৰিয়তে আমি সামাজিক মাধ্যয়মকো আমি বেয়া বুলি ক'ব নোৱাৰো বহুখিনি ক্ষেত্ৰত বহুত সহায় কৰি আহিছে যে আমাৰ অসমৰ বস্তুবোৰ যে আমি দেশ-বিদেশত যে আমি পৰিচিত কৰিব পাৰিছো, দেখাব পাৰিছো, উত্থাপন কৰিব পাৰিছো। আৰু আমাৰ সংস্কৃতিক আমি আন ঠাইত, আন মানুহৰ, আন জনগোষ্ঠীক আমি উত্থাপন কৰিব পাৰিছো হয়নে।
হয়, হয়। আহ, সেইখিনি ক্ষেত্ৰত বহুতখিনি উন্নত দেখা গছে, গৈছে। কিন্তু চাবলৈ গ'লে
হয়, হয়।
ঠিক আছে, অ'।
অ, আশা কৰো আপোনাৰ সৈতে কথা পাতি আহ আপোনাৰো মনত কথা পাতি ভাল লাগিল।
হয়, হয়, বহু কথা আপোনাৰ পৰা শিকিবও পাৰিলো গতিকে ভাল লাগিছে বাৰু।
আছিলো, ৰাখিছো বাৰু ধন্যবাদ।
ঠিক আছে, ধন্যবাদ।